হেল্লো'
শুনিছা
অ' শুনিছোঁ কোৱা
কি খবৰ
ভাল ভাল তোমাৰ
মোৰ ভালেই দিয়া কি কৰি আছিলা
এ পৰা আহি শুই আছিলো এনেই
অ' আচ্ছা থিকে আছে
ভাত খালা
ভাত খালো ভাত খোৱা টাইমেই হ'ল এতিয়া আছোঁ এনে অকমান চাদত আহিছো খোজ কাঢ়ি আছো
অ'
ভাবিলো তোমাকে ফোন এটা কৰোঁ
তাকে বহুত দিন হ'ল তোমাৰ ঘৰলৈ যোৱাই নাই আগতে কিমান গৈছিলো ন স্কুল পঢ়ি থাকোতে
তাকেইতো পাই মোৰো এই আজি ঘপককে মনত পৰিলে জানানে এইবোৰ স্কুল টাইমৰ কথা মানে কিমান বছৰ হ'ল ন আহাই তুমি বহুত মানে বছৰে হ'ল জানা দিনো নহয় নাহা সেই লাষ্ট কেতিয়া আহা তুম উম চাগে টুৱেলভত এইচ এচৰ সময়তে আহা অ'
উম
আগৰ দিনতে আগৰ টাইমতে ভাল আছিলে ন স্কুল টাইমত
সঁচা আমি কিমান টিউশন কৰিলোঁ
টিউচন কৰা ফ্ৰেণ্ডছৰ লগত মানে এনে ওচৰতে কৰ'বাত ফুৰিব চুৰিব যোৱা
আমি যে বুক ফেয়াৰ যাওঁ টিউচন কৰি
হুম
আমি যে টিউচন কৰি বুক ফেয়াৰ চাব যাওঁ
তাকেইতো টিউচন টিউচন চিউচন কৰি যে বুক ফেয়াৰ চাব যাওঁ অ সেইবোৰ দিন যে আছিল আৰু দেই
তাকে
ভালেই লাগিছিল এতিয়াহে আৰু চববোৰ নিজৰ নিজৰ লাইফত বিজি হৈ থাকিল
অ' কলেজ পোৱাৰ পৰা লাইফটো বহুত চেঞ্জ হৈ গ'ল
কলেজ পোৱাৰ পৰা লাইফটো বিজি হৈ গৈছে আৰু কি কবা
তাকে
বাকী হেৰি কি কয় তোমাৰ স্কুল ফ্ৰেণ্ডচ বিলাকৰ লগত কানেকচন আছে নে এতিয়াও মানে কনটেক্টত আছে নে নাই
আছে ইমান নাই আৰু কেইজন পাঁচ ছয়জন মান আছে
আচ্ছা লগ পোৱা নে তাহাঁতক
আ কেইজনমানতো আমাৰ একেলগে কলেজতে পাওঁ
অঁ অহ।
আৰু বাকী বিলাক নাপাওঁ আৰু।
অঁ আচ্ছা।
মোৰো সেই একেই মোৰ এজন দুজনৰ লগত তে যি আছে আৰু বেলেগ চব নিজৰ নিজৰ জেগাত আৰু কাৰো লগত সেনেকে কানক্টেকে নাই।
অঁ।
আৰু কি কয় কলেজ লাইফ পোৱাৰ পিছত কলে কলেজ লাইফ পোৱাৰ পিছত এনেকুৱা ষ্টুডেন্টচ বিলাক কি কয় লগৰ বিলাক বেলেগ বেলেগে হৈ যায় ন, কোনেনো ক কাক মনত ৰাখে।
এইটোৱে।
সেইয়া আৰু কি কৰিবা! আগতে ভাল লাগিছিলে, এতিয়া আৰু কলেজৰ ফ্ৰেণ্ডছবোৰ ট'টেলি বেলেগ ন!
অঁ।
তোমাৰ অ হেৰি কি কয়
হা!
ভণ্টি ভাইটি কোনবা আছেনে?
অঁ বা আছে দাদা আছে।
অ বা আৰু দাদা আছে ন। উম মোৰো ভাইটি এবাৰ টেন দিয়া নাই জানো, তাৰো সেই স্কুলৰ লাইফ টো শেষে হ'ল আৰু।
তাকেহে এতিয়া কলেজ
এতিয়া কলেজৰ লাইফ পাব, স্কুলৰ লাইফটো শেষ আৰু। খতম আৰু।
আমি কিন্তু বহুত এনজয় কৰিলো ন।
আমি স্কুল টাইম খিনিত বহুত এনজয় কৰিলোঁ দেই, টিচাৰ্ছ ডে চিলড্ৰেনছ ডে কিবা কিবি ডে আহিয়ে থাকে ভালেই লাগে ন, তাকেতো ই এতিয়া আমি চিল মানে কি কয় পঢ়ি থকালেকেহে চিল্ড্ৰেন আছি ছিলো আৰু এতিয়া কলেজ পোৱাৰ পাছত চিলড্ৰেন ডে চিল্ৰেন ডে কোনো চিলেব্ৰেটে নকৰে।
তাকেইতো।
কলেজতো টিচাৰ্ছ ডে ইমান খাচকে নাপাতে, স্কুলত যেনেকে ৰুম চুম সজাইছিলো।
তাকে ন কি ভাল লাগিছিলে! টিচাৰ্ছ ডেত ৰুম চুম সজাই একদম
মানে সজাইছিলো এতিয়াতো ডিপাৰ্টমেণ্ট ৱাইজ কৰিব লাগে।
ডিপাৰ্টমেন্ট ৱাইজ কৰিব লাগে, আগতে একদম ৰুম চুম সজাই আমি ডান্সৰ প্ৰেক্টিচ কৰা একদম
কেক আনা ইছ!
কেক আনা কি ভাল লাগিছিল সেইবোৰ দিন! তেতিয়া কি জানা? তেতিয়া লগৰ খিনি মাজত এটা মিলটো আছিল।
বহুত খিনিয়ে আছিল, ইমান হিংসা নাছিল। মানে স্কুল টাইত আমি মানে ইয়াক যে হিংসা কৰিম সেইবিলাক নাছিলেই।
অঁ সেইটোৱেতো হিংসা ইয়াক যে হিংসা কৰিম সেইটোক যে বেয়া পাম একোৱে সেনেকুৱা নাছিলে ইমান মিল আছিলে স্কুল টাইমত লগ ফেঞ্চবোৰ এতিয়াহে তোমাৰ যিমান ডাঙৰ হৈ গৈছো কলেজ ফ্ৰেন্ড বোৰ তোমাৰ সিমানেই মানে এই ইজনী ইজনীৰ পা হিংসা কৰিব
কলেজত বহুত
নামাতিবহে যেন
সঁচাই
আচলতে কি জানা এতিয়া কলেজত তোমাক বহুত ষ্টুডেন্টছ লগ পোৱা যায় ন এতিয়া ডিগ্ৰী ষ্টুডেন্টছ লগ পোৱা যায় এইচ এছৰ লগ পোৱা যায় কিন্তু এতিয়া কলেজ লাইফত আকৌ নিজৰ ক্লাছৰ খিনিহে থাকে নিজৰ ক্লাছৰ খিনিয়ে থাকে বা আমি ক্লাছ তো এণ্টেন‌ কৰিব লাগে দিয়াচোন এতিয়া কলেজ লাইফত হলে আমি বাং মাৰো ক্লাছ নকৰো কলেজ নাযাও সেইটো স্কুল টাইমতো আমি কলেজ ৰেগুলাৰ যাবই লাগিছিলে
সেইটোৱে এদিনো মিচ কৰিব নোৱাৰি
অ মিচ কৰিব নোৱাৰি মই যে কলেজ ইউনিফৰ্মটো কিমান মিচ কৰোঁ সেই স্কাৰ্ট তোমালোকৰ স্কাৰ্ট আছিলনে
স্কাৰ্টে আছিল
স্কাৰ্ট ন স্কাৰ্ট চাৰ্ট
ভাল লাগিছিল কিন্তু কিন্তু তেতিয়া তেতিয়া তেতিয়া ইচ্ছা আছিল যে কলেজ ড্ৰেছযোৰ কেতিয়া পিন্ধিব পাম এতিয়া আৰু
অ তাকেইতো ন তেতিয়া তেতিয়া মানে এনেকুৱা ইচ্ছা আছিল যে কলেজ ড্ৰেছযোৰ কেতিয়া পিন্ধিব পাম কেতিয়া কলেজ যাম
চাৰ্ট লৈ যে কি ভাল লাগিছিল ফুল স্লিভ চাৰ্ট গিটা
অ ফুল শ্লিভ চাৰ্ট অ তাকেতো হাতগিটা কুচাই লোৱা একদম দুডাল কে বেনি তোমালোকে দুডাল বেনী গুঠি গৈছিলা নে ইচ আমাৰ যে দুডাল বেনি গুঠি নগলে একদম গালিয়ে দিয়া আৰু টিচাৰ্ছ বিলাক উম হু অকমান যদি কিবা স্কুলত ষ্টাইল কৰি যোৱা কি ফেশ্বন শ্ব' দেখাব আহিছা তোমালোকে
এ মই তো আগতে লিপ গ্ল'ছ লগাই গৈছোঁ ছিলো মেমে ধুৱাই কিনেহে মোক ক্লাছত সোমাব দিয়ে
ইয়ে ইয়ে কি লাজ লাগে ন অ মোৰ এবাৰ কি হৈছিল জানা এ আমাৰ স্কুলতে আৰু মোৰ মোৰ মানে লিচছটো বিৰাট পিং মই লিপ গ্লছ চিপ গ্লছ নলগালৌ পিংক হৈ থাকে সেই তেতিয়া আৰু সৰু আছিলোঁ যে মেমে কি কয় স্নেহা তুমি লিপষ্টিক লগাই আহিছা মই কৈছো নাই লগোৱা মেম মেমে বগা পেপাৰ এখনত মোক এনেকে চাও এনেকে ঘহি দিয়া চাওঁ ঘহি দিয়াচোন নাই লগোৱা তাৰপিছত মেমে তাৰপাছত কৈছে অ আচ্ছা তাই লিপছ্টোৱে পিং মোক লিপষ্টিক লগাই আহা বুলি ভাবিছিলে
মেম বিলাকো থাকে আৰু দেই
থাকেই দিয়া নিজৰ কামত নিজে হেৰি কৰিব লাগে কি আৰু এইবোৰ সুধি থাকে
সঁচাই আৰু আমাৰ কলেজত মানে ছোৱালী লকে আইলাইনাৰ লগাই যায় কাজল লগাই যায় চব মোচায়
ইয়ে ইয়ে এ বহুত লাজ লাগে দেই সেনেকুৱা কৰিলে মোকো এবাৰ এনেকুৱা হৈছিলে ফিল্ডৰ মাজতে মানে কলেজ স্কুলৰ ফিল্ডতে
উম।
টিচাৰে আহে মানে মই একোচাকে বান্ধি আহিছিলোঁ হা ধুনীয়াকে সেইদিনাখনি। খুলি দিলে নহয় মোৰো খুলিলে আৰু লগৰ এজনীৰো খুলিলে। আমি দুজনী একদম যি একোচাকে বান্ধি আহি একদম ফিল্ডত এনেকে খোজ কাঢ়ি আছোঁ আৰু লেকচাৰ মাৰি লেকচাৰ মাৰি। মেমে আহি মেমে আহি পিনে একদম দুজনীৰে চুলি এনেকে ধৰি খুলি দিলে তাৰ পিছত মোৰতো চুলি খিনি এনেও অকনমান অ মানে কেনেকুৱা চিল্কি টাইপ নহয় ন অলপমান ৱেভী টাইপ এনেকে ফুলি আছে এতিয়া পাগলী জনীৰ নিচিনা লাগিছে ইমান লাজ লাগিছে। মই লগালগ চুলিখিনি এনেকে নমাইছো নমাই পিনে আকৌ এ দু দুটা পনী বান্ধিছো, মেমৰো কাম নাই নেকি কিবা ইজ্জত নোহোৱা কামবোৰ একদম ফিল্ডতে কৰি দিছে, চবেই চাই পিনে হাঁহিছে।
সঁচা আৰু লৰা বিলাকে চুইজ পেণ্ট পিন্ধিলে যে ফালি দিয়ে ব্লেডেদি।
অহ ইচ নকবায় আৰু একদম হেৰি
সিহঁতেতো বেগী শুনা না বেগী টাইপ হে পিন্ধি যাব লাগে মানে।
বেগী টাইপ। অ এতিয়া চাবাচোন দেই আগৰ স্কুল জেনেৰে্শনত কেনেকুৱা আছিলে বেগী পেনট পিন্ধি যাব লাগে। তেতিয়া ল'ৰাবিলাকে বেয়া পাইছিলে, কিন্তু এতিয়া আকৌ উল্টা এতিয়া আকৌ ল'ৰাবলাকে বেগী পেন্ট পিন্ধি ভাল পায়, তেতিয়া আকৌ ল'ৰাবিলাকে একদম টাইট ফিটিং বা বাপৰে বাপ টাইট ফিটিং একদম। উম চাপ্ৰী বনি যায় ধেৎ তেৰি, হাঁহিয়ে উঠে। আমাৰ আৰু স্কাৰ্ট টো একদম আঁঠুৰ তললৈকে বা আঁঠুৰ সমান হ'ব লাগিব।
আৰু আমাৰ কলেজ ক্লাছ যিটো পাৰিলেটো স্কাটো ছুটিয়ে কৰি লব কাটি কুটি।
অ কিছুমান যে ষ্টুডেন্ট আছে তোমাৰ কিছুমান ষ্টুডেন্ট আছে তাহাঁতি কি কৰে একদম হেৰি একদম একদম সৰু সৰু স্কাৰ্ট পিন্ধি আহে।
উম
তাৰ পিছত মেমে যে বকে ইমান সৰু স্কাৰ্ট ফেশ্বন শ্ব' কৰিব আহিছা।
উম কি নো ক'বা এইবিলাক দিনো মানে ভাল লাগিছিল।
ভালো লাগিছিল মনতো পৰে, কেতিয়াবা মনত পৰিলে তাকে ভাবো মই কি দিন আছিল।
মোৰ কিন্তু কলেজ লাইফটো ইমানো ভাল লগা নাই যিমানে কয়।
হম!
মানে যিমানে কয় কলেজ লাইফটো বহুত ভাল লাগে, মই কিন্তু সিমানখিনি এনজয় নাপালো।
কিয়?
নাজানো কিয় বা মই কিন্তু স্কুল লাইফটো এনজয় কৰিছো খুলি কিনে।
স্কুল লাইফটোতো অ, মানে কলেজ লাইফটো সিমান এনজয় কৰা নহ'ল। এই কলেজ লাইফত কি জানা নিজৰ চব বোৰ নিজৰ নি নিজৰ দুনিয়াতে থাকে যে। এতিয়া স্কুল লাইফত তোমাৰ
স্কুলত টো মোবাইল নিদিছিল সবে তেতিয়া কথা পাতিছিল।
কথা পাতিছিলে। সেইটোয়েইটো, এতিয়া এতিয়া মানে স্কুল কলেজত মানে কি এতিয়া চবৰে হাতত মোবাইল থাকে। চবৰ হাতত মোবাইল থা কে। মোবাইলটোয়ে চাই থাকিব বা কথা কমকে পাতিব।
তাকে টো।
হয় নে নহয় সেনেকুৱা হৈছে আৰু। এ যি নোকোৱা কিয় ভাল আছিলে কিন্তু দেই স্কুল লাইফ বোৰ।
গ'লে ইলেভেন টুৱেল্ভত প্ৰিন্সিপালে মোবাইল টো ৰাখি থৈ দিছিল ছুটিতহে দিছিল।
অ' তুমিটো ইলেভন টুৱেলভ ও স্কুলতে পঢ়িলা।
অ' তাৰপিছত ল'ৰা বিলাকে মনে মনে ৰাখে মোবাইলটো চাইলেণ্ট কৰি কিনে।
এ'।
ইয়াতেও ক্লাছত ফটো উঠে ৰীল বনাই, লাইভ যায়
তে তেতিয়া সেইবোৰ চখে বেলেগ আৰু একদম ফটো উঠাই ৰিল বনোৱা, তে
নতুন নতুন ইলেভেন, টুৱেলভ যেতিয়া স্কুলত যাম, এই কাপোৰযোৰ ভাবো কেতিয়া পিন্ধিব পাৰিম।
অহ, হ', মোৰ যে যি কেচ হৈছে জানানে, মই ইলেভেন মানে হেৰি স্কুল লাইফটো মোৰ শেষ আৰু, তাৰপিছত মই নতুনকে কলেজ যাম আৰু, হ'ল মোৰ এক্সিডেণ্ট। তাকো স্কুটি চলাই, মোৰ এইফালে যি, মোৰ এইফালে মই মানে কিমান এক্সাইটেড যে, মই কলেজ যাম আজি নতুন নতুন, নাই এইফালে মই স্কুটি চলাই ভৰিটোৱে ভঙিলো, হ'লেও গৈছো মই লেঙুৰাই, লেঙুৰাই।
অ'।
মানে, ভা, এটা মন যায় ন, নত নতুন, নতুন গৈছো কলেজ।
তাকে।
কলেজ যাওঁ, একদম ড্ৰেছজোৰ পিন্ধিব আইঅ' কি চিম্পুল একদম মানে মোৰতো এটা এইটো এইটো ভয় লাগিছিলে যে বেছি চাগে ষ্টাইল টাই ষ্টাইল টাইল কৰি গ'লে উম কি কয় কলেজত চাগে গালি দি দিব, বা লা লাজ পাৰিব নেকি, লাজে দিব নেকি কিন্তু যেতিয়া মই কলেজ গৈ দেখিছো বেলেগ ছোৱালী বিলাকক, বা যি মেকাপ কৰি আহিছে, যি ষ্ট ষ্টাইলত আহিছে, মই একদম ভনদু মই একদম ভনদু নিচিনাকে গৈছো।
অ', সেই মই বেমাৰী তাত গৈছিলো।
বেমাৰী একদম ভণ্ডু টাইপ
ষ্টাইল কৰিব মন নোযোৱা নাযায় এ মানে, যেনেকে তেনেক গুচি যাওঁ।
এতিয়া ডিগ্ৰী আমাৰ কলেজ আমাৰ স্কুল লাইফে শেষ হ'ব, অ' চৰি কলেজ লাইফে শেষ হ'ব এতিয়া।
অ'।
ক'ত আৰু ষ্টাইল কৰি যাম।
এতিয়া যেনে তেনে গুচি যাওঁ।
ময়ো, ময়ো আৰু এই গৰমত নোৱাৰি দিয়াচোন।
সঁচা।
গৰমতটো কলেজ যাব মনে নাযায়। মইতো গৰ মই স্কুল টাইমতে যি স্কুলৰ ক্লাছ খিনি কৰিলো আৰু, কলেজ লাইফত বাপৰে বাপ মই ক্লাছে কৰি নাপালো জানানে?
অঁ।
বহুত ৰেয়াৰ মানে, বহুত ৰেয়াৰ, মোৰ এটেণ্ডেঞ্চ নাথাকেই। কিন্তু স্কুল টাইমত এদিনো ক্ষতি নকৰোঁ মই, কলেজ আ কি স্কুল। স্কুল টাইমত এদিনো ক্ষতি নকৰোঁ সদায় যাম, গৰম পৰক ৰ'দ বৰষুণ দিয়ক, ৰ'দ দিয়ক। ধুমুহা আহক লাগিলে, একদম স্কুল, উমহুম ক্ষতি নকৰোঁৱেই।
তাকেটো।
কিন্তু কলেজত, হুম।
মানে মোকটো স্কুল লাইফলৈ অনা নিয়া কৰিছিল।